হেল্ল' কি কৰি আছা হেল্ল' শুনিছানে আহ আহ কি কৰি আছা
আছো ডিউটিতে আছো
খবৰ পাতি ভাল তোমাৰ?
অ ভাল
ভাত চাত খালা নে
ভাত খালোঁ
হয় নেকি কিহৰ লগত খালা আজি
কি আজি ভেজ
হয় নেকি অহঁ অ মই ভাত খালো আজি তোমাৰ এনে মইও ভেজে খালো বাহিৰ তে খাও দিনত কেতিয়াবা ঘৰত ত মই আজি অলপ শ্বপিঙৰ বিষয়ে কথা পাতো বলা অ তুমি শপিং কৰি ভাল পোৱা নে
শপিং কৰিতো এনে ভালে নাপাওঁ একচলি কব গলে মই ইমান মানে ইন্টাৰেষ্ট নাই মানে আও কেতিয়াবা অনলাইন অৰ্ডাৰ দিলো আজি আহ কেতিয়াবা অনলাইনত
হ এলে অফ চপিং কৰা নে কেতিয়াবা
হা
অফলাইন শ্বপিং কৰা নে
অফলাইন নকৰো এই ক'ব গ'লে এই ফেমিলিৰ লগত গ'লে কেতিয়াবা ফেষ্টিভেলত এতিয়া হয় নহ'লে আৰু ইমান মোকতো কৈয়ে থাকে নিজৰ কাৰণে কিবা কিনি কিন মই নাই ইমান এয়া নাই মোৰ কাপোৰৰ ইমান এয়া চখ নাই মই খালি এই গেজেট এইবিলাক কিবা কিবি কিনি থাকো আৰু
কেজিয়েত হয় নেকি অ ম মোকো এনেকোৱা অনলাইন শ্বপিং শ্বপিং কৰি ভাল নালাগে অফলাইন শ্বপিং কৰি ভাল নালাগে যেনিবা কেতিয়াবা গলে মানে বিশালত যাও বাৰু কওক আগতীয়া হ'লে বিশালত যায়গে অলপ ডিচকাউণ্টটো পায় ভাল অহ মই বিশালে বিশালে অ ঠিকে কলা মই বিশালে যাওঁ
অ কোনে আৰু ইমান ইয়েৰ কিছুমানে কয় নাই তাতে যোৱা জাগাত টো ভাল তাতে কম দামত পায় তাতে কাপোৰ ভাল এ ঠিক আছে আম বিশালে ঠিক আছে আমাৰ কাৰণে কম দামত তাৰ পৰা এটা লগত এটা ফ্ৰীও পাই যায় কেতিয়াবা
উম এইটোয়ে ঠিকেই ক'লা কেতিয়াবা অফাৰ লাগি থে ভাল লাগে, যে মই সেই কাৰণে বিছালতে যাওঁ বছিভাগ। এনে বিশালত যোৱা যায়, এনে তুমি বেছিভাগ অনলাইন কৰা নে? অফলাইন কৰা?
অনলাইনে কৰো, অফলাইনত ইমান ইয় নাই মোৰ আইডিয়া নাই। কিছুমানে
অ মই মানে তোমাৰ অফলাইনত অফলাইনত মানে মই বেছি লাষ্ট টাইম মই এইটো ফেঞ্চি বজাৰত গ'লো অ দুটামান বেগী পেন আনিলো বেগী পেন দুটা চাৰ্ট নিলো এনে মই এইটো মই তাতে তোমাৰ কি বোলে উম অ বিশালত চাইছিলো, বিশালত মানে ইমান ভাল দেখা নাই, সেইকাৰণে মই ফেঞ্চিত গ'লো ফেঞ্চিত পৰা দুটা বেগী পেন আনিলো, তাৰে পৰা আনিলো। দুটামান বেগি পেন। ভাল লাগে। ফেঞ্চি বজাৰ কৰিব গৈ কেতিয়াবা ফেঞ্চি বজাৰ?
নহ এই সেইটো কাৰণে
ফেঞ্চি বজাৰ গৈছে নেকি কেতিয়াবা বজাৰ কৰিব?
নাই যোৱা।
হেল্ল'
অ কোৱা কোৱা, এই কেতিয়াবা এই অ ফেঞ্চি বজাৰ ফেঞ্চি বজাৰতো অ যাও। কেতিয়াবা।
হয় নেকি? ময়ো যাওঁ কেতিয়াবা কেতিয়াবা, ফেঞ্চি বজাৰত মানে ডিচকাউণ্ট বুলি কয়, তোমাৰ
ডিচকাউণ্ট ফেন্ছি বাজাৰৰ পৰা পাৰিলে তুমি এই শ্বপিং মলত যোৱাতকে ভাল ফেন্ছি বজাৰ একেবাৰে দাঙি লৈ আনা।
এ এ কি কয়, তোমাৰ জানানে এটা কথ আ মই এটা স্পৰ্টিঙৰ দাম সুধিলো কিমান? অ' চাৰে তিনছ নহয় চাৰে অ পাঁচছ বুলি কল। স্পৰ্টিঙৰ দাম তাৰপিছত ইমান বাৰ্গেনিং মান কৰিম এ চাৰে পাঁচছ ইছ স্পৰ্টিং পাই নেকি, মই
ইমান বাৰ্গেনিং কৰিব নোৱাৰিম আৰু কিবা ঠিক আছে কৈছা হয়
অঁ কলো মানে চাৰে পাঁচছ ক'লে মানে পাঁচছ দিম বুলি কওঁ আমি। এইটো কাপোৰৰ দাম, সেইটো কাপোৰৰ দাম এ - এইটো কাপোৰৰ দাম বেছিতো বেছি ডেৰশ দুশত টকাই পৰে। সিহঁতে মানে ইহঁতি ইমান বেছি কয় ন' সেইকাৰণে মই ফেঞ্চি বজাৰ যে যায়কে ভাল নালাগে সেইকাৰণে বিচালতে যাওঁ, বিচালত যালে মানে এটা ফিক্স প্ৰাইচ থাকে ন। তোমাৰ তাৰে পৰা ল'ব কাৰণে ভালো লাগে যিহেতু আমিং বাৰ্গেনিংও কৰিব ভাল নাল লাগে।
ফেঞ্চি বাজাৰতো পায় কিন্তু ইমান আইডিয়া নাথা কে আৰু কোনে ইমান অফলাইন বাজাৰ ইমান
অ আৰু তুমি অনলাইন - অনলাইনত ত আজিকালি তোমাৰ সস্তাটে কাপোৰ ধুনীয়া ধুনীয়া কাপোৰ বোৰ পায়। অ' অনলাইনত ভাল ভাল কাপো পোৰ বোৰ সস্তাত
এ কিছুমানে কয় ন এই অনলাইনৰ কাপোৰ ইমান ভাল নহয় ভাল থা কে এই কিছুমান ব্ৰেণ্ড ভাল ভাল কাপোৰ পায়।
অ তুমি ব্ৰেণ্ড চাই কে ল'ব লাগে। চুছ কৰিব লাগে ব্ৰেণ্ডটো । বেণ্ড চুজ কৰিলে কাপোৰতটো ভাল আহে মানে কেতিয়াবা ইয়াতে মানে উম ব্ৰেণ্ড চুছ কৰিলে ভাল কাপোৰ পোৱা যাই মই দেখিছো।
সেইটোৱে অঁ।
তোমাৰ মানে বেছিকে কোনটো এপছৰ পৰা‌ বেছিকে অৰ্ডাৰ কৰা তোমাৰ মিন্ত্ৰা আছে, মিছ' আছে, ফ্লিপকাৰ্ট আছে, এমেজন আছে।
এনেটো ক'ব গ'লে ফ্লিপকাৰ্টে ইউজ কৰো। সেবা কাপো চাপো দৰকা পৰিলে মিন্ত্ৰা মিনত্রা
মানে পইচা অলপ বেছি লয়।
বেছি ভাল থাকে কাপোৰকিটা এইটোয়ে একদম কেতিয়াবা আৰু এ
ব্ৰেনডেত ব্ৰেনডেত কাপোৰ আহে হয়। মই মই ছা মই।
ভাল লাগে কাপোৰ বিলাক পিন্ধি কে নো ভাল লাগে একদমেই গৰমত।
আৰু মই চব ইউজ কৰোঁ‌ এপছটো। কিন্তু মই এইটো মিছটো ইউজ নকৰো একদম বকচ এপ পাওঁ মই ফাৰৰ পৰা মানে হেই তোমাৰ যোৱা মই দুবাৰ মান কিবা অৰ্ডাৰ দিলো। বুক দিলোঁ অৰ্ডাৰ বুক মানে। পঢ়াৰ কাৰণে দুটা মানে বুক অৰ্ডাৰ দিছিলো। অ' এক্জাম আহি আছিল মই ভা। বিলো একজাম আতে আগতে আহিব। অ' পাঁচ ছয় দিনৰ আগত। তাৰ পিছত ডেট বাঢ়ি গ'ল মই। ত তাৰে আশ আশাত। বহি আছিলো কি। কিতাপ আহিব বুলি মিছত আৰু বহুত। তে বহুত। তে তোমাৰ বিশছ তাৰিখ দেখাল। বিশছ তাৰিখৰ পৰা ত্ৰিছ তাৰিখ দেখাল তাৰ পিছত। কেঞ্চেল হ'ল এক্জামে আহিল। এটা বু ক কিতাপে সেই মই সেইদিনাৰ পৰা মই এই। মিছতো মানে।
মানে ডেলিভাৰীৰো প্ৰব্লেম আছে ন ডেলেভা।
প্ৰব্লেম আৰু। প্ৰব্লেম থাকিলে ডাইৰেক্ এতিয়াই কেনঞ্চেল কৰি দওঁ না লাষ্ট। বাৰু আহিব বুলি ও লাষ্ট। টোটেক যে কেনচলে হৈ গল, কিতাপটো অ' ডটটো বাঢ়াই বাঢ়াই গল লাষ্টৰ কেনচলে হৈ গল।এ', সেইটো কাৰণে মই মিছো একদম ভাল নাপাওঁ। পোৱাচ লাগো । মানুহবোৰেতো কিবা আশা লৈকে অৰ্ডাৰ দিয়ে ন' বস্তু টো আহিব বুলি। সেইকাৰণে মই ভাল নাপাওঁ মিছো। একেবাৰে বিৰাট
এই মিছোৰ কাম নাই। এই মেক্সিমামে ছোৱালীকেইটা অৰ্ডাৰ দিয়ে মিছ
অ' তাতে বস্তুবোৰৰ দাম কাম- কম বুলি কয় ন'। ব্ৰেণ্ডেড বস্তু নাপায় যে। ব্ৰেণ্ড থকা বস্তু লব লাগে। ম- তুমি কি ভাবা, কোৱালিটি ভাল না কোৱাণ্টিটি ভাল?
এই মোৰ একচুৱেলি মই কোৱালিটি বেছি ভাল
অ' বেছি নালাগে মানে
লাগিলে- লাগিলে বছৰত এ এটা-দুটা কিনিম। কিন্তু এই কোৱালিটি ভাল হ'ব লাগিব । আৰু এইকেটা আৰু জানা, মানে তুমি যদি নৰ্মেলি বাহিৰৰ পৰা কিনিছা কমদামী, এইটো এক কচুলি গৈ কেনে আকৌ একে পৰে। তুমি অ- কোৱালিটি কি ভাল কোৱালিটি এটা ল'লে। তুমি বাৰে - বাৰে কিনি থাকিবা, এটা কাপোৰ । তাতকে ভাল তুমি এটা ভাল এটা কোৱালিটি কাপোৰ কিনা। বহুতদিন চলি যাব।
ণ্ডত থকা কাপোৰ কিনিলে, নহ'লে এটা চুচে কিনি লোৱা তোমাৰ সেইটো চুচ নহ'লেও চাৰি বছৰ বিন্দাছ গুচি যাব, একো নহব। আৰু তুমি কবাৰ পৰা এটা জো তা কিনিলোঁ উম। বেলেগ এনে আল্টু- ফাল্টু কোম্পানীৰ, অ' কি? অ' তোমাৰ দুশ-তিনিশ টকাত লৈ লোৱা, হা। এইটো জোতা তোমাৰ ছয়মাহো নাযাব।
কোনবা এজনে দিছিলে এটা ছাৰ্ট এটা। এই ক্লাছ এইটত। তেতিয়াৰ পৰায়ে পিন্ধি - পিন্ধি, ইটো মই পুৰা একদম ৰাফ ইউজ কৰিছোঁ, পুৰা একদম। চামেয় ৰাইনা যে চিনি পোৱা?
হয় হয়।
এ ছেম কালাৰৰ চাৰ্ট আছিল।তাৰ পিছতে, লাষ্ট বছৰত ফাটি গৈছে।
হয় নেকি, অ মই এটা তোমাৰ এ মোৰ ব্ৰেণ্ডেড ক'ব গলে, মোৰ জৰ্ডনৰ এটা জোতা আছে।
উম বা জৰ্ডানৰ জুতা উম এইটো বেছি হৈ যায়।
অৰ্জিনেল নহয়, ফাষ্টকপী হয়। ফাষ্টকপীও বেয়া নহয়, অ ফাষ্টকপী হয় অ ভাবাব ব এইটো কিমান লৈছে? জানানে? তোমাৰ চাৰে ছহে ছয় হাজাৰ লৈছে।
বাপৰে ফাৰ্ষ্ট কপিয়ে ইমান দাম।
অ বহুত দাম জৰদনৰ এই বা নকবা। উম এইটো অ। ফাৰ্ষ্ট কপিটো মোৰ আজি চাৰি বছৰ হ'ল। একেবাৰে তুমি এতিয়া মই। ধুই মেলি লগাই যাওঁ ন, এইটো কালিয়ে কিনা আনি কিনি আনা যেন লাগে।ইমান ভাল এতিয়াও মানে কোৱালিটি ইমানে লাগি আছে কি ভালে আছে ন। তলৰটো অলপ গ্ৰিবিত অলপ মানে সি গৈছে মানে
বছৰ হৈ গ'ল, তিনি, চাৰি বছৰ হবই ক'ব গলে, মোৰ ত এডিডাছৰ আছিল। অ সেটোৱে আৰু, স্পৰ্টচো আছিল।মই এইটোৱে পিন্ধো ৰাফ ইউচি টোৱে কৰো আৰু
উম, মই ইমান ৰাফ ইউচ নকৰো, যিহেতু ইমান খৰচ কৰি, অহ অহ ইমান ইউজ নকৰো কিন্তু ইউজ কৰো। তেনেকুৱা কৰবাত গ'লো বিয়া চিয়া, অ অ কেতিয়াবা অফ কিবা মিটিং চি- টিং থাকে কাৰোবাত কিবা বিয়া চিয়া অ তেতিয়া ইউজ কৰা যায় আৰু।
আমাৰ কাপোৰৰ ইমান নিয়া নাই। আমাৰ জোতা আৰু ভৰি থাকিব লাগিব পুৰা একদম ভাল কোৱালিটি সেইটো হয়
এনেকুৱা মই ঘড়ীটো বেছিকে পিন্ধ অ তুমি ঘড়ী কি ব্ৰেণ্ডৰ পিন্ধা এনে
এনেতো মোৰ উ এটা আছিল কেচৰ এটা এইটো বেয়া হৈ গৈছে।
হয় নেকি মই টাইত মই টাইটনিকৰ লৈছো তোমাৰ অ টাইটাননৰ তোমাৰ কিমান লৈছিলে অ ওঠৰশ লৈছিলে
এ মোৰ এটা মামা আছিল বাপ ৰে ক'ৰ বাহিৰৰ পৰা এটা ঘড়ী অৰ্ডাৰ দিছিল কিবা ষ্টেট টিঙে কৰে ক'ব গলে বাহিৰৰ পৰা অৰ্ডাৰ দিছিল এই মাজতে যে ক্ৰিপ্তৰ কিবা দাম কমি গৈছিল নেকি কিবা হৈছিল
আহ
ঘড়ী অদাৰ দিছিল এইটো বা বাপৰে ন লাখ টকা ঘৰি দাম মই শুনি কেনে
বা
এইটো কিবা এফন কাৰৰ যে সেইটো ঘূৰি আছিল ।
তব বান ব্ৰেণ্ডেত হয় এইবোৰ বস্তু ব্ৰেণ্ডেড বস্তু পিন্ধিবলৈ এটা মোৰ ভৱিষ কিন্তু এইটো যায়ে এই এভৰিথিং বস্তু এভৰিথিং বস্তু মোক ব্ৰেণ্ডেড লগাব মন আছে মোৰ ভৱিষ্যৰ ইচ্ছাটো সেই সেইটোৱে হয় আৰু একো নাই আৰু উ দেত ঠিক আছে ইয়াৰ বিষয়ে
অ ঠিক আছে ঠিক আছে